হেল্ল' উম, কি খবৰ?
এইটো কিন্তু এইটো ভাল ভাল, একদম সম্পূৰ্ণ সঠিক টাইমত ফোন কৰিছা তুমি।
হয় নেকি?
মানে কিয় কৈছোঁ তোমাৰ, এইটো সঠিক টাইম আৰু গম পালা?
অ'।
নহ'লে মানে পিছলৈ আমি, উম, কোৱা?
আকৌ লাগটো ফুলিলে ফুলি যাব নেকি?
সেইটোৱে কথা, সেইটোৱে কথা।
উম।
বাকী কি কৰিছা?
বাকি আ, এই কামৰ ঘৰৰপৰা আহি বিচনাখনতে পৰি আছোঁ।
অ' ভাত পানী খালা?
অ' ভাত পানী কামৰ ঘৰতে খাই আহিছোঁ।
ঠিকে আছে, ঠিকে আছে। হেৰি নহয় তোমালোকৰ পথাৰৰ কাম কিমান দূৰ আগবাঢ়িলেগৈ।
পথাৰৰ কাম তোমাৰ হাল বাইছে, তাৰ পিছত এই মাজতে তোমাৰ বত তা এজন ঢুকালে সেইটো কাৰণে কামটো কৰিব পৰা নাই তুমি জানাই চাগে।
গ'ম পাইছো গ'ম পাইছোঁ এই প্ৰণা ইয়াৰ নামটো কি আছিলে মই যাষ্ট পাহৰিছোঁ। আমাৰ যে প্ৰসাদ নাথদা যে
অ', অ', অ', অ'।
কি আছিল তেখেতৰ নামটো প্ৰণীল প্ৰসাদ নাথ যে নহয় জানো?
অ', হয়, হয়, হয় মই এতিয়াই মই, মই ভালকে নাজানোঁ বাৰু তেওঁ
গ'ম পাইছোঁ গ'ম পাইছোঁ হয় দিয়া।
হয় এই এতিয়া এতিয়া মানে তোমাৰ আৰম্ভ কৰিব আজি কাম গৈছেতো কাইলে পৰহিপাৰ মানে ধৰিব আৰু।
উম ঠিকে আছে, ঠিকেই আছে মানে কি, ক কিহৰ কাৰণে কৈছোঁ বৰষুণ চৰষুণ বিলাক দি আছে যে এতিয়ায় মানে সঠিক টাইমতটো পথাৰৰ
অ', এতিয়া সঠিক টাইম তোমাৰ আৰু বতৰটো বতৰো ভাল হৈ আছে ধৰি লওক বোকা চোক
বিৰাট ধুনীয়া বতৰ।
উম।
বাকী তোমালোকৰ এই যে হেৰিকণ যে ঘৰৰ ওচৰৰ যে ফুলত যে মাছ চাছ মাৰে মাৰিছেনে বাৰু এতিয়া।
এ মাৰা নাই দেই মই সেই হেইৰিদিনাখনে যি দেখা পালো তোমাৰ আজি তিনদিনমান হ'ল
উম।
তোমাৰ এই পুলতে পুলতে আমাৰ খৰচৰ ফুলতে বাকী এতিয়া ভালকে একজাক বৰষুণ ৰাতিপুৱাৰ পৰা ধৰি ল চাৰিটামান বজাৰ পৰা ধৰি ল আহিব আৰু।
পাইছোঁ।
ভালকে ভালকে এজাক দিব লাগিব মানে বুজিছা নে।
উম গ'ম পালো। ঠিকে আছে মানে কি হয় তোমাৰ সেই আগৰ নিচিনা পানীটো নবঢ়া হ'লতো এতিয়া অলপ কম, কম আহে যে মাছ বিলাকো নোহোৱা হ'ল মানে পথাৰত।
ন ম আই
আগৰ মানে মাছৰ সংখ্যাটো বহুত বাঢ়ি আছিলে। গোটেই মানে পথাৰত তোমাৰ জোৰ কটা মানুহে চাবা নে জাল মৰা মানুহ চাবা ধৰ গ'ম পাইছানে উম।
নোহোৱা হৈ গৈছে।
গ'ম পাইছোঁ সেইটো নাই আ আগৰ দিন নাই আৰু বুজিছা দিন বিলাক বেয়ালৈ আহিলে।
এ কৈছানে এইবিলাক মানে কি ক'বা আৰু।
সেইটোৱে, সেইটোৱে আগৰ দিন নাপাবা আৰু এতিয়া।
উম।
চব ফালৰ পৰাই বেয়া ন।
উম সেইটোৱে সেইটোৱে।
কালি মোক হেৰিয়ে কৈ আছিলে কপিলে কৈ আছিলে তোমাক কিবা ফাংচনৰ কথা পাতিছিলা বোলে কোনোবাত টকা মাৰি দে ফাংচনত।
অ', এই নকবা আৰু তোমাৰ মানে কি জানানে এই ফাংচন খন পাতিছে সিহতে পাতি পেলাই তোমাৰ পেলাই তোমাৰ পইচা খোৱা ধান্দা মাৰিছে বুজিছা।
গ'ম পাইছোঁ সিহঁতৰ মানে এইটো মানে ৰজী ৰটী টাইপ হৈ গৈছে ন।
অ মানে তোমাৰ আজি তোমাৰ
যে ফাংচন খনৰ নামত মানে মাহ মাহটোৰ মানে খোৰাকীটো গোটাই লওঁ সেইটো হৈছে গৈ
সেইটো কৰিছে সেইটো কৰেই আৰু তোমাৰ আজি তিনি চাৰি বছৰ মানে কনটিনিউয়াছলি একেই চিষ্টেম মানে পইচা মাৰে আৰু তোমাৰ এ এই জয় বিজয় হালে বেছি কৰে অকণমান সিহঁতে মানে অকনমান টপত থাকিব বিচাৰে
গম পাইছো আৰু এটা বস্তু মই চাইছো গাঁওখনৰ সভাপতিটো চেঞ্জ নহয়
অ আজি তোমাৰ পাঁচ বছৰ মান হ'ল সভা অ
আৰু এনেই তোমাৰ জেগাই জেগাই তোমাৰ মেইন পাৱাৰটো তাকে ছেক্ৰেটাৰীৰ হাতত জোনটো পইচা খাব পাৰে ইয়াত আকৌ আমাৰ সভাপতিয়ে পইচা খায় ডাইৰেক্টলি
তাকে আমাৰ মানে কি কৰে নাজানো
গম পাইছানে আমাৰ সভাপতিজনে আকৌ পইচা খাব তাৰপছত মানে কি হয় সভাপতিৰ হাতত তো পইচাৰ লেনদেনটো নাথাকে
নাথাকে নাথাকে নাথাকে নাথাকে
ত' সেইকাৰণে মানে কি মানুহৰ চকুত ডাইৰেক্টলি নপৰে চবেই গম পায় গাওখনৰ যে এই মানুহটোৱে টকা খাইছে যে যে এই নাথে টকা খালে কিন্তু গম নাপায়
এইটোৱে এইটোৱে তোমাৰ কি জানানে এতিয়া ধৰি লও
ইহঁতৰ মানে পৰিসৰটো সাগৰৰ দৰে বিশাল গম পাইছানে ইহঁতৰ পৰিসৰটো সাগৰ
মানে ইহতে ইহতে মানে হেৰি কৰে বুজিছা ইহতে কম কম নাখায় কমত নাখায় ইহতে হেভি খাব ধৰে
এ সেই কাৰণে ধৰাও পৰে
সেইকাৰণে ধৰাও পৰে আচলতে এইটো কাম কৰিব নাপায়
তোমাৰ তোমাৰ একাউণ্টত ধৰ কোনোবাই তোমাৰ চান্দাৰ পইচা দি দিলে দুহেজাৰ তুমি কিন্তু দেখাইছা ধৰা এহেজাৰ
এহেজাৰ অ এইটো মই পাইছো বাৰু মই এ পাইছো পাইছো বা এইটো কৈছা এতিয়া উলিয়ালে ধৰি লোৱা কথাটো বেয়া হৈ যাব
সেইটোৱে সেইটো মানে ফুল প্ৰুফ আছে মোৰ হাততো
গম পাইছো মই পাইছো
উম উম কিমান মানে বজ্জাত মানুহ হব লাগিব ন
এ কইচা নাই তুমি মানে পইচা বুলিবলৈ যে মাটিকে খাব বুজিছা
অ সচাঁ কথা এইটো হয় কিন্তু
একদম মানে তোমাৰ কি ক'ম আৰু
কি ক'বা আৰু এ এনেই এইবিলাক মানে ভদ্ৰ লোকৰ কিছুমান মানে মুখা পিন্ধি বুজিছানে
অ এই চিষ্টেমটো বেয়া বেয়া যদি তই বেয়াই হৈ থাক আকৌ কি মানে মুখ
হেইটোৱেই তাকেইতো আৰু এই আৰু এটা আছে আমাৰ গাঁৱতে এই যোগী বুলি সি আকৌ কেনেকুৱা এই কথাও পাতি থাকে আকৌ মেছেজো দি থাকে
নহয় মই মানে মই কিয় দিছো তুমি অ অ মানে কি জানা এই যোগী নামৰ ল'ৰাটোৱে কিয় দিছে জানানে এই তাৰ ওপৰত মানে এই এই তোমাৰ হেৰি এজনীয়ে মেছেজ দিছে মানে।
অ', অ', অ' গম পালোঁ, গম পালোঁ, হয় হয় হয়।
কিজানি ৰিপ্লাই দি দিয়ে তাকে সেইকাৰণে দিছোঁ আৰু।
অ' সেইটো কাৰণে, মানে চবফালে মিলাই আছে ল'ৰাটোৱে?
মিলাই থৈছে মানে কি ধৰি ল' তোমাৰ এনেই
চ আৰু ল'ৰাটো।
এনেই ফোন নকৰোঁ, কথাকে পাতিব ল'ৰাটোৱে।
অ' মানে হাঁহি হাঁহি হাঁহিতে গম পায়, সি একে বৰ ইম'জি দিয়ে একে দাঁত উলিয়াই উলিয়াই।
এতিয়া তাৰমানে দাঁতৰ আলু পৰ্যন্ত উলিয়াই দিয়ে হাঁহি। চে বিৰাট ভাল লাগে, তাক সন্ধিয়া বাৰু লগ পাম মই। আজি ক'ম তাক কথাটো।
এ, পাম পাম পাম। উম, তাকে এতিয়া তোমাৰ সেয়া এই তোমালোকৰ আকৌ ফাংচনৰ
টকা, কিমান টকা এবাৰ হেৰ ফেৰ হ'ল গাঁওখনত?
এইবাৰ তোমাৰ টকা বিছ হজাৰমান হ'ব লাগে।
বিশ হাজাৰ ন' তাৰে অকল দহ হেজাৰ মান ছাগে এই আমাৰ হেৰিয়ে খাইছে, সভাপতিয়ে খাইছে চাগে।
অ' আৰু কি সভাপতিয়েতো বেছিকৈহে খাইছে চাগে।
বেছিহে খাইছে চাগে, সি বাৰ মান, পোন্ধৰ মান খাইছে চাগে।
উম।
প্ৰায় এবছৰ মানে ধৰি লৈ পেলাই একফালৰপৰা চব চেঞ্জ কৰি দিব লাগিব। সভাপতি বা চব আদি কৰি ছেকেৰেটৰীলৈকে ধৰি। চব নতুন মানুহ আনিব লাগিব।
অ' আৰু খেলৰ প্ৰাইজটোও নিদিলে হয়নে?
অ' সেয়াও নাই ধৰ, খেলৰ প্ৰাইজো নাই।
সেইটোতো ব
সেইটোতো ডাইৰেক্টলি পলিটিক্স কৰিছে মানে, সেইটো বেয়া লাগিছে। সেইটো ডাইৰেক্টলি নিদো বুলি নিদিয় নাই দিয়াতো?
অ' সেইটোৱেই। বেয়া কৰিছে, তাকে মানে সেইটো, আহিব আহিব, কেতিয়া পাট্টা নিদিলেই হ'ল।
এসময়ত কোনোবা বেলেগ থাকিব তেতিয়া কথা ক'ব লাগিব কাটোব কাটোব পাব ধৰ নাখে মুখে। হে, কথাই পতি, কথাই পতি। ডাইৰেক্ট মানে তেতিয়া আঙুলিয়াই দিম যে তহঁতৰ দিনত এইখিনি হোৱা নাছিল নহয়।
অ' সেই সেইটোৱেই।
আমাৰ দিনতো নহ'ব, আমাৰ মতা মতেই চিলিব ধৰ। পলিটিক্সে কৰিব লাগে হয় নে নহয়?
আমিও পলিটিক্স কৰিম।
নহয় সিহঁতে ভাবে সিহঁতৰ পলিটিক্স গম নাপায়, গাঁওখনৰ প্ৰতি ঘৰ মানুহৰ প্ৰতিটো মানুহে গম পায়। খালী মুখত নকয়। এতিয়া সেই কথাটো তইয়ো গম পাও কিন্তু তই গৈ যেনিবা মুখৰ আগত ডাইৰেক্টলি নক ক, হেল্ল'। হেল্ল'। হেল্ল'।
অ' শুনিছোঁ।
শুনিছনে?
শুনিছোঁ।
অ এই নেটৱৰ্কটো অকমান গুচি গৈছিলে।
উম মই কৈছো যে সেই বস্তুটো এতিয়া সবেই গম পায় যেনেকে তইও গম পাৱ তোৰ ঘৰতো গম পায়।
অ এতিয়া চবেই গম পায়।
মাৰিব মন নাযায় খালি সেইটোৱেই। সেইকাৰণে কোনো একো নকয় এ বাদ দে থো তোৰ কাম তই কৰি আছোঁ কৰি থাক তেনেকুৱা।
উম মই আৰু এটা কথা কওঁ দেই এই ইয়াতে তোমাৰ। আমাৰ গাঁৱৰ মানুহে কিছু বহুত মানুহে মানে তোমাৰ জানে যে এ এ-এই, এই দুটা মানুহে পইচা খাইছে এই মিটিঙত কথাটো নুলিৱাই কিন্তু কোনো।
নহয়, নহয় মানে মিটিঙত, মিটিঙত উলিয়াই দিলেযে বেয়া হৈ যাব নহয়।
এইটো এইটোক মানে কি জানা, উম, উম।
এতিয়া মানে কি হৈছে আমাৰ গাঁওখনৰ কেচটো কেনেকুৱে গম পাইছোঁ নে নাই ডাইৰেক্টলি ক'বলৈ মানে ভয় কৰে।
ন।
কেছটো তেনেকুৱা এতিয়া ধৰ মোৰ ধৰ কথা নাই মই ধৰ কৈ দিলোঁ। কিন্তু বহুত মানুহে কিয় নক'ব এই হেৰিটো মানে লিংকটো মানে মিলাই ৰাখ খে আৰু যাতে আমাৰ লগত বেয়া নহওঁক।
বেয়া নহওঁক আৰু উম।
অকল তাক কৰি দিলেইটো নহ'ব গোটেই ঘৰখন বেয়া হৈ যাব নহয় তাৰ লগত গম পোৱা নাই।
সেইটো হয় কিন্তু হেৰি সেই খেলটোৰ। আচলতে সেইটো কৰি থাকোঁতে মানে কৰিব দিওঁতে, দিওঁতে সেইটো হওঁতে, হওঁতে এতিয়া।
হৈ গৈ আছে অ মানে কি হৈছে এ কিছুমান গাঁৱত আছ এতিয়াও বহুত ষ্ট্ৰিক্ আমাৰ গাওঁখন সেই বস্তুটো হব লাগে। এতে মানুহক এনেকুৱা হৈছে যে আমাৰ গাওঁখনত মানে তোৰ চাছস্কৃপচন বা তোৰ এই এনে এটা পেমেণ্ট দি সোমাব পৰা চিষ্টেম এটা হৈ আছে গম পাইছোঁ নে গাওঁখনত। বোলে এশ টকা দিয়া তুমি সোমাই যোৱা।
সোমাই যোৱা।
হয় নে। কোনোবাই এশ দিছে কোনোবাই। পাঁচশ দিছে নামঘৰৰ মুখত আহি ক্ষমা খুজি দিছে ধৰ।
এইটোৱে।
সেই আৰু কি কবা।
আকৌ কিছুমানে ধৰি লওঁ পইচা খুৱাই দিব তাতে মিটিঙতে তোমাক প্ৰস্তাৱ কৰি দিব পিছত দুটকা মান খাই। দুটকা মান খাই দিব আকৌ।
উম।
সেইবিলাক মানে চলি থাকে আমাৰ, আমাৰ গাওঁখন মানে তেনেকা ঠিক নহয় কেতিয়াও।
আৰু মই মানে এটাই বস্তু মই এইবাৰ মানে অলপমান। হেৰি হৈছে আৰু মানে অবাক হৈছো ভাৱিবলৈ এনে চাব গ'লে অব অবা-অবাক হব লগীয়া কথা নহয় কিন্তু ইমান সৰুৰ পৰা ইমান বেয়া ধাণ্ডা।
সেইটো হয় কিন্তু দেই এইটো বেয়া কাম এইটো বহুত বেয়া কাম।
তই এটা ভাবচোন যেতিয়া বয়স হ'ব গৈ। যেতিয়া এসময়ত ধৰ গাঁৱৰ দায়িত্ব পাব কি হ'ব গৈ তেতিয়া?
দালালি হ'ব গে ঘোৰ দালালি হ'ব।
অ', মানে ভাৱিবলৈ ভয় লাগে দেই বহুত লেতেৰা দালালি বহুত লেতেৰা।
মানে এতিয়া দালাল, দালাল বিলাকো অকন মাটিৰ লেনদেন কৰে সি কি লেনদেন কৰিব ঠিক নাই।
নাজানোঁ, নাজানোঁ সি কিহৰ লেনদেন কৰে আৰু।
এইবিলাক কথা বাদ দিয়া এইবিলাক এইবিলাকৰ কথা কৈ লাভ নাই
এতিয়া